হেল্ল'।
হেল্ল'।
অ'। শুনিছানে? অ', কি কৰি আছাহ?
এ, আছিলো বহি।
অ', আচ্ছা। এ, আজি মানে মই তোমাক এটা কথা সুধিবলৈ ফোন কৰিছো।
অ', কি বা?
এই মানে অলপমান সেই চাদৰ-মেখেলাৰ বিষয়ে জানিবলগীয়া আছিলে অ'।
অ', অ', কোৱাচোন? কেনে?
এই মানে তোমাৰ লগৰ এজনীৰ বিয়া আছে।
অহ।
তাকে মানে এযোৰ কিনিব লাগে তাকে ভাবিছোঁ ক'ত মানে কিনিলে ভাল হয়।
অ'। কিন্তু মোৰ লগত যাবা আৰু।
আহ তুমি মানে এডভাইচো দিব পাৰা যদি টাইম পোৱা ওলাবা আৰু যদি বোলে নাই টাইম নহয় তেতিয়া ক'ব পাৰা আৰু।
অ তেনেকে নাই মই ফ্ৰী থাকিলে মই যাব পাৰিম বাৰু এতিয়া তেনেকুৱা দোকান তুমি নগাও ফালে চাব পাৰা
অ মানে কি যে মানে মোৰ নগাঁও ফালে সিমান মানে চিনাকি নাই। মানে কি ভাবিছ কি কাপোৰ কিনো পাটৰ কিনোনে নে বেলেগ কিবা কিনো নে কেনেকুৱা কেনেকুৱা ধৰণৰ বৰ্তমান কাপোৰ বোৰ ট্ৰেণ্ডিঙত চলি আছে বাৰু?
ট্ৰেণ্ডিঙত এতিয়া আজিকালিতো বহুত কাপোৰৰ নাম ওলাইছেচোন কাপোৰ ধৰিবই নোৱাৰি। তথাপি পাটৰ কাপোৰ নালাগে নেকি মানে দামটো ভৰি পেলাই এনেইহে এদিনৰ কাৰণেহে পিন্ধা যায়। আজিকালি বহুত ষ্টেণ্ডাৰ্ড কাপোৰ ওলাইছে। কম দামতে পোৱা কিন্তু ধেয়া আজিকালি আজিকালি বহুত নাম এইবিলাক কাপ পোৰা,
অঁহ।
কিবা এনেকুৱা সেয়া আৰু নুনী পাত। বহুত-বহুত একদম। আৰু হেৰি-হেৰি কাপোৰ ল'ব পাৰা মিছিং। চেত ভাল লাগে মিচিং ছেট কেইযোৰ, মানে মিচিং ছেট কেইযোৰ ল'লে, মানে কি হয়। অ' তুমি বহুত জেগাত পিন্ধিব পাৰিবা। কিন্তু, পাটৰ কাপোৰযোৰ তেতিয়া চবতে পিন্ধিব নোৱাৰি।
কিন্তু মানে বিয়াখন মানে একদম লগৰ ন, মানে একদম বহুত ভাল মানে ভাল বান্ধৱী। সেইকাৰণে অলপমান মানে অকমান ভাল আৰু ধৰি লোৱা।
অ' হেৰিয়ে কি বুলি কয় পাটৰ কাপোৰ নিচিনাও কাপোৰ কিছুমান পায় নহয়। আহ। তেনেকুৱা আমি সুধি চাব পাৰোঁ।
আচ্ছা', মানে মোক মানে বহুত বেছি। বেছি মানে দামীও নালাগে কিন্তু মানে কমত মানে অকমান মানে দেখা এনেকুৱা লাগে যে, মানে দামী আৰু।
অ-অ এই নুনী পাটৰ কাপোৰ কেইযোৰ ভাল হ'ব নেকি? নুনী পাট অ' নুনী পাট বুলি আছে নহয়।
উম', আৰু আজিকালি কিবা, মিক্স পাত ওলাইছে ন, সেই
অ-অ, তেনেকুৱা ভালেই হ'ব। এক একেবাৰে ডাইৰেক্ট মানে পাটৰ কাপোৰ ল'ব নালাগে আৰু এই পাটৰ কাপোৰযোৰ এনেই পৰি থাকে, নহ'লে তুমি মুগা কাপোৰো ল'ব পাৰা দেই মুগা। কাপোৰ কেইযোৰ, মানে পিন্ধিব কৰবা ভাল জিক কোনো এটা হেৰিয়তে উৎসৱ- সৎসৱ,
আজি কালি এনে পিয়ৰ মুগাটো চাগে পোৱা নাযায়ে।
অ, নাপাবহে পিয়ৰ মুগা কিনিবলৈ বহুত টকা সেই পাটৰ কাপোৰতকৈ বেছিহে দাম ভৰিবগৈ লাগিব। পিয়ৰ, মুগা কাপোৰ। কিনিব গলে,
অ-অ এনে কিবা টচ, মুগা বুলি এটা যে আছে সেইটো, কেনেকুৱা হয়।
অ টচ মুগা ভালে মুগা কাপোৰ বিলাক ভালেই লাগে। আৰু তাতে তুমি বগা ছোৱালী যেতিয়া। তোমাক চব সাজিবই।
অ অ মানে সে ভাবিছিলো। আৰু তেনেকুৱা টো এতিয়া মানে কি? হয় যিমানে যি নহওক আমি যিহেতু, আমাৰ কালচাৰ মতে মানে আমি মুগা আৰু পাতটো বেছি ভালকে মানে, মানে, কালচাৰেলি মানে সেইটো আৰু। ভাবোঁ আৰু আমি মানে, একদম দামী আৰু ভাল বুলি। আৰু আৰু বেলেগ বিলাকতকে আমাৰ মানে উ আমি অসমীয়াৰ ফালৰ পৰা চাবলৈ গলে আৰু, সেইটো কাৰণে ভাবিছিলো। মানে মই ভাবিছিলো আৰু তোমাকে সুধো বুলি।
অহ অহ। কি কৰা এতিয়া তুমিয়ে। তুমি চাব পাৰা দোকানত গৈ যদি পাটৰ কাপোৰ তোমাৰ পচন্দ হয় লৈ ল'বা। কিন্তু মানে সেয়াই আৰু পাটৰ কাপোৰযোৰ এনেই। ভিত পৰি থাকে। পিছত পিন্ধাও নহয়। বা পাটৰ কাপোৰযোৰ প্ৰতিটো, ঠাইতে পিন্ধিবও ভাল নালাগে মুগা কাপোৰ। পুযোৰ হ'লে পিন্ধিব পাৰা যায়।
অ ন অকমান মানে। চিম্পুলত ললে।
কিন্তু আজিকালি এটা ট্ৰেণ্ডেই হৈ গৈছে মানুহে এযোৰ কাপোৰ আ কিনি এদিন বা দুদিন পিন্ধে তাতকৈ বেছি নিপিন্ধে।
অ হয় বাৰু সেইটো আমিও টো নিপিন্ধো।
অ সেইয়াই, সেই চবেই সেইটো ফ'ল' কৰি আছে আমিও- ফ'ল কৰিয়ে গৈছো তেনেকুৱা নিচিনা, বেলেগে নিপিন্ধে কাৰণে ধৰি লোৱা আমাৰও পিন্ধিব ইচ্ছা নোযোৱা হৈ পৰিছে কাপোৰ বিলাক।
সেইকাৰণে মানে এবাৰ আজিকালি মানে মেইন কথাটো হৈছে কি চচিয়েল মিডিয়া এবাৰ আপলোড দি দিয়াৰ পিছত মানে আৰু মানে পিছত আৰু সেইযোৰ পিন্ধি পেলাই আকৌ এখন ফটো উঠি দিবলৈ মানে লাজ লাগে মানে মানুহ বিলাক তেনেকুৱা হৈ গৈছে। আগতে মানে মোবাইলৰ যুগ নাছিলে গতিকে মানুহে গমো নাপায় যোনটো ঠাইত যোৱা সেইটো ঠাইত মানুহেহে দেখে আজিকালি তুমি এবাৰ পিন্ধিলা মানে দি দিলা মানে আৰু চবে দেখাই পায়।
আহ।
উম।
ময়ো কাপোৰ কেইযোৰমান ল'ব লাগে, মই বোৱা কাপোৰ কেইযোৰমানহে ল'ম বুলি ভাবি আছো মানে ধুনীয়া ধুনীয়া।
উম।
বোৱা কাপোৰ একদম নায়েই মানে। সেই কেতিয়াবা লাগে লাগে বোৱা কাপোৰ কেইযোৰো তাৰপিছতে এযোৰ মানে মিচিং ছেট এযোৰ ল'ম বহুত মন আছে আৰু মিচিং ছেট এযোৰ ল'বলৈ।
অহ মানে কি? আহ।
অহ কোৱাচোন।
মানে কি হেৰি আৰু তোমাৰ গৰম দিনো আহিছে ন।
অহ।
অকমান তেনেকুৱা।
মিচিং চেইড মানে কি? হেল্ল' শুন অ এই মিচিং চেট কেইযোৰ মানে মোৰ তেনেকুৱা এযোৰ কাপোৰ আছে মি তিং চেট টো ডিজাইনৰ হে একে মিচিং ছেট নহয়। তাকে পিন্ধিবও মন গৈ আছে। বোলো একদম ৰঙা ৰঙা একদম ৰঙাটো নহয় আৰু ৰঙা নিচিনা যে এটা আৰু এটা কালাৰ আছে যে। একে ৰঙাও নহয়।
অলপ অলপ মেৰুন টাইপ হ'ব চ চাগে।
অহ অহ তেনেকুৱা।
খুব পিন্ধিব মন। গৈ আছে আৰু।
উম, মানে আই, তোমালোকৰ সেইফালে মানুহে কাপোৰ মানে ঘৰত যে নুবোৱে নেকি?
ঘৰত বয় নেকি, মই এইখিনিত নাজানো দেই। মই লগৰ ছোৱালী- পৰাহে গম পাইছোঁ, সিহঁতৰ সেইফালে কোনোবা কোনোবা বয়। তাকে বোলো সুধি সুধি চাম বুলি ভাবি ভাবি সেয়াই ৰখি খিয়ে গৈছে এতিয়া তুমি কাপোৰ কথা কোৱাতেহে
অ', মানে কি, আমাৰ আগতে ঘৰৰ ওচৰত বা এজনীয়ে বৈছিলে, কিন্তু বিয়া হৈ গ'লগৈ ন। এতিয়া আৰু কোনো নবয়। তেতিয়াই মায়ে এযোৰ। কিনিছিলে। ভাল আছিলে মানে গৰমত মানে পিন্ধিবলৈ মানে ভাল। আৰু বহুত ধুনীয়া মানে।
এনে বা, জনি হেৰি, বিয়া হৈ গৈছে যে। তাত বয় নে নবয়।
অহ, মই সেইটো গম নাপাওঁ। সোধা নাই বাৰু। লগো নোপোৱা হৈ গ'লো তেনেকে।
অ',
এনেই ৰবাচোন। এতিয়া যদি আমি একদম ভাল মানে অৰিজিনেল পাতটো কিনিব যাওঁ তেতিয়াহ'লে তাৰ দাম কিমান মান আহিব
দাম অৰিজিনেলটো দাম জানো, ত্ৰিশ চল্লিশ হাজাৰ মান আহিব চাগে।
আহিব চাগে নহ, এনে শুনিছো শুৱাল কুচি। বোলে পাট- মুগাৰ কাৰণে বহুত।
অহ, তাত তুমি যদি তেনেকুৱা জেগাত যোৱা মোকো লগ। ধৰিবা। কিন্তু মইও যাম। সেইবিলাক জেগাত মানে পোৱা যায় নহ। হেৰি যিটো। ৰিয়েল হয় মানে। সেইটোৱে পোৱা যায়। আমাৰ ইয়াত এতিয়া বি কৰিব নোৱাৰি। দোকানীয়ে ঢেৰ বিভিন্ন কাপোৰ দেখুৱায়।
অ, অ, মই মানে তোমাৰ শুৱালকুছি গৈ পাইছো। মানে কি মই যেতিয়া পঢ়ি আছিলো। তাতে মানে গৈছিলো এতিয়া সেই তাৰ মানুহে মানে কিবা, হেল্ল,
অহ ক
অ শুনিছা, অ তাৰ মানে মানুহ বিলাকে মানে ঘৰত তে মানে একদম পুৰা পাটৰ কাপোৰ বৈ থকা দেখিছিলো কিন্তু মানে ফোন নাম্বাৰ লবলে নহল, এতিয়া তেনেকুৱা চিনাকি নাই, তোমাৰ কোনোবা ওলাব নেকি চিনাকি বাৰু?
মোৰ চিনাকি বাৰু নাই, তথাপি আমি তেনেকৈ গ'লে, তুমি ধৰি লোৱা অ ক'ব পাৰিবা ন এনেকৈ মই আহিছিলো ইয়াতে বা তাত গৈও আমি অলপমান সোধা পোছা কৰিলে
উম
ধৰি লোৱা ম আমি জেগা খিনিও চোৱা হ'ব আৰু তাতে গৈ মানুহক কাবাক সুধিলে ধৰি লোৱা ক'ব নহয় আমাক তেনেকে তেতিয়া আমি অলপমান গম গম লৈ আহিম আৰু যদি পাওঁ আনিম, নহ'লে জেগাখিনিকে চাই আহিম
অ অ অ
উম
আচ্ছা, তাকে মই ভাবিছিলো তোমাৰ, এনে মুগাটো যে মুগাটো ক'ত, মানে ভাল পোৱা যায়
মুগা কাপুৰ তুমি জানা, মই মইতো নাজানোয়ে
মানে মই, মই মোৰ মানে এইবোৰ, শুনি আছো হা ব্লেক টচ বুলি এটা মুগা ওলাইছে
অহ
সেইটো কাপোৰটো বোলে বৰ ভাল লাগে মানে বহুত, বহুত ধুনীয়া মানে ভাল লাগে আজিকালি অকণমান চিম্পুল চিম্পুলত মানে মোবাইলত ধৰি লোৱা
অ চিম্পুলৰ অ চিম্পুলৰ কাপোৰ কেইযোৰ বৰ ধুনীয়া মুগা মই এতিয়া কি কি কাপোৰ নাজানো নহয়, ব্লেক টচে নে কি ইমান ধুনীয়া একদম চিম্পুল কিন্তু ইমান ষ্টেণ্ডাৰ্ড লাগে নহয় কাপোৰ কেইযোৰ মানে দেখিলে এনেকুৱা লাগে কিনিমেই জানো পিন্ধিমেই একদম এনেকুৱা
আচ্ছা, মই সেই ভাবিছিলো মানে বিয়া, কথা মানে আৰু বিয়ালে যাব লাগিব ন সেইকাৰণে বোলো ভাল কাপোৰ মানে মই ভাবিলো কাক ফোন কৰো তাৰপিছত মানে সিদিনা তোমাৰ, দেখিলো মানে মই ভাল কাপ কৰে এযোৰ পিন্ধা মানে বৰ ধুনীয়া লাগিছিলে কাৰ বাৰ বিয়াত গৈছিলা নেকি চাগে? মানে ফটো দেখিলো আৰু। অ', তুমি।
কি কাপোৰ?
কেনেকুৱা আছিল মানে তোমাৰ, এতিয়াতো ফটোত খালি ভাল লাগিছে মানে। এ কি মানে অলপ অলপ হেৰি ৰঙৰ নিচিনা আছিলে তোমাৰ ৰঙাৰ মানে অলপ ৰঙাতকে মানে অলপ কাঢ়া নিচিনা আছিলে মানে ৰংটো।
অ', এই এযোৰ কাপোৰ হেৰি মোৰ নহয় মানে মোৰ এইয়া ওচৰৰ খুুৰীহঁতৰ হে। মোৰ পিন্ধিব মন আছিল যে খুৰীহঁতে লৈছিলে তাৰ পিছতে এই এইযোৰ কম দামী কাপো কাপোৰ দামী কাপোৰ নহয় সেইকাৰণে মানে মই খুজি আনি এনেই বহুত ইচষ্টেণ্ডাৰ্ড লুক এটা দিয়ে। হেইয়া আ কি বুলি কৈ আহিম ফটোত কিন্তু মানে দামী কাপোৰ নহয়।
অ', মোৰ মানে বহুত ভাল লাগিছিলে মানে দেখিবলৈ সেইকাৰণে ভাবিলো তোমাক আৰু আগত ও দেখিছোঁ তুমি ধুনীয়া ধুনীয়া কাপোৰ দুযোৰমান পিন্ধি থাকা মানে। বোৱা কাপোৰো ধুনীয়া দুযোৰমান পিন্ধা দেখিছোঁ এতিয়া সেইকাৰণে মই ভাবিলো তুমি জানা নেকি মানে তোমালে। সেইকাৰণে ফোন কৰি সুধিছিলো।
এই নাই মোৰ তেনেকুৱা বোৱা কাপোৰো মোৰ নাই। হেয়ি। হেই খুৰীহঁতৰ ওচৰত থাকে আৰু। খুৰীহঁতও সেই খুৰীয়ে লয় পিন্ধো টা নাই
অ', আতচা এনে জানানে? এ মানে কি আমাৰ মাৰ মানে। মাৰ মানে একদম বিয়াত দিয়া বুজিছা মানে পাটৰ কাপো কাপোৰ দিছিলে চাৰিযোৰ আৰু মুগা কাপোৰ দিছিলে এযোৰ মানে সেইকেইযোৰ আছে ন ঘৰতে এতিয়া। মানে সেইকেইযোৰ ইমান ইমান কোমল আৰু ইমান পাতল, আজিকালি মই ইমান দেখিছো কইনাবোৰে পিন্ধা কিন্তু আজিকালি সেই বস্তুটো মানে ক'তো দেখা পোৱা নাই, মোক মানে অলপ তেনেকুৱা টাইপৰ কাপোৰ লাগিছিলে
আজিকালি তেনেকুৱা পোৱাই নাযায়। কিন্তু তুমি এটা কাম কৰিব পাৰা তুমি যদি তেনেকে কাপোৰ লব বিচাৰা সেই ডিজাইনটোত যদি তুমি কৈ দিয়া তোমাক দি দিব কিন্তু বনাই।
বনাই দিব ন? আৰু মানে কি জানা?
হেৰি থাকে। তুমি চাবাচোন
মই মানে তোমাৰ পাইছো। মোৰ নিজৰো মানে মুগাৰ মেখেলা আছে হা। আমাৰতো তুলনী বিয়া পাতে ন। আমাৰতো অসমীয়া মানুহ আৰু তোমালোকৰো পাতে। পিছে সেই মানে মোৰ বিয়াত মেখেলা উঠিছিলে তেনেকুৱা। মোৰ যোন কেইখন উঠিছিলে সেই খনো মুগাই হয়, কিন্তু মোৰ মা মাৰ যোন যোৰ একদম পুৰণ দিনত